অঁ'।
অ'। কি কৰিছা? অ। এ আছো।
অ কথাবোৰ।
তুমি কি কৰিছা? হ।
অ এইে এই আমাৰ মামাৰ ছোৱালী এজনীৰ ঘৰত থকাকে আহিলো।
অ'।
তাতহে আছো। এনে বাহিৰতে বহি আছো ল'ৰা ছোৱালী কেইটাও আছে। সিহঁতৰো, সিহঁত সেই বাৰ্দাতে বহি আছে ইমান গৰম পৰিছে তাৰপাৰ এই বাহিৰতে অকমান বহি আছো গোটেইখিনি।
আজি আজি যে বহুত বেছি গৰম হৈছে।
অ ইমান গৰম বা। বা হে কাৰেণ্টটোও গৈছিলে কাৰেণ্টটো এতিয়া আহিছেহে। এই ল'ৰা ছোৱালী খিনিকে লৈ সিহঁতৰ ঘৰত তিনিটা আমা দুটা আহিছে পাঁচটা হৈছে যে। পাঁচোটা একেবাৰে
অ', অ', এই দাদাহঁতৰ ছোৱালীও লৈ গৈছে মানে।
অ অ দাদাহঁতৰ ছোৱালীও আহিছে অ মোৰ লগত।
অ অ ভাত বনোৱা নাই বনাম হে এতিয়া।
অ অ অ তাৰপৰা হেৰি খুৰাহত ঘৰতে আছে নে?
চব ঘৰতে আছে। এতিয়া এই ঠাণ্ডাতে চব আগফালে ফেন লগাই বহি আছে।
অ অ অ এই চব হেৰি ফেনৰ হাৱাতকে বাহিৰত এতিয়া গাটোৰপা ইমান ধুনীয়া চেঁচা পৰি গৈছে। বাহিৰত এই এইটো বেয়াহে বাৰু এই নিয়ৰটো গাত লাগে। কিন্তু হেৰি সুধা ভৰিয়ে অকমান বাহিৰতে ৰৈ দিছো। ইমান একদম চেচা পৰি গৈছে গাটো। এতিয়াতো ইমান গৰম হৈ আছে নহয় সিহঁতৰ পকাবোৰ গোটেই গৰম হৈ আছে ৰুম বোৰ।
আমাৰ এতিয়া সেই সৰু ল'ৰা। তাকে গালি পাৰি আছে সেই জেঠাই একৰ ঘৰলে গৈছিলে। সিহঁতক সেইখিনি কুঁৱা পানীত মোখ হাতবোৰ ধুই দিলে, ধুই দি হেনো চকীখনত বহি দিওঁতেই তুপনি যোৱা নিচিনা হৈছিলে। তাকে আহি পেলাই গালি পাৰি আছে এই পকা ঘৰ গালনো কেলে লাগে কেলে লাগে কৰি আছে। মই বোলো ভাঙা তেতিয়াহ'লে।
অ অ অ সঁচা কথা কৈয়ে যি মানে দিনতকেও গৰমতটো ৰাতি বেছি হয় ঘৰৰ বুকৰ ভিতৰত গম পাইছো নে। ৱাল বোৰ যেতিয়া মানে হে গৰম হৈ যায় নহয় ভিতৰত থাকিব নোৱাৰা হৈ যায়গে একদম।
আমাৰ ৰুমটোত যে তুমি সোমাব নোৱাৰা দজাখিলি এই খিৰিকী চিৰিকিবোৰ খুলি পেলাই অ'। পলাউত লগাই এতিয়া এইয়া লাইট অফ কৰি থৈছোঁ।
অ চং মোকবোৰ কিবা পুৰণি উঠা দি উ ঠে গম পাইনে আমাৰ ৰুমটোতো আমি ঘৰত কি কৰে এ আগফালৰ ফেন মানে আমাৰ এই গিল কেইখন আছে যে দৰ্জাখন মাৰি লওঁ আৰু। খিৰিকিখন খোলা থাক খোলাই নহয় সেইখিনি খিৰিকি নাই তাৰ পিছতে একদম সেই ফেনখনৰ হাৱাটো বৰ ধুনীয়া সেই তাতে একদম মানে শুওঁ। আৰু হেৰি আকৌ মোৰ বৰ ভয়ো লাগে বৰ দেৰি হলেগে ৰাতি। কিন্তু মানে সেই বাপেকে হয় তাতে ভাল পায় মানে একদম পুৰা চেঁচা লাগি থাকে মানে। বৰ ধুনীয়া থাকিবলৈ কিন্তু আ আমাৰ এই মা ঘৰ ইয়াত যে বা আপুনি যে জুই একোৱাহে জ্বলাই থৈছে আমাৰ ভিতৰত। ইমান গৰম ভিতৰখন তাতে ঘৰটো অলপ চাপৰ।
আমাৰ ৰুমটো তেনেকুৱা আকৌ মোৰ যে এতিয়া তুলিবিলাক তুমি ৰ'দৰ পা যেন সুমোৱাইছো তেনেকুৱাহে লাগে। ইমানেই গৰম হৈ থাকে।
উম
তাতে এই দামলভবোৰ বেছি গৰম হয় নেকি?
অঁ! সেইটোৱেই আকৌ অ চব ম‌ই পাই এতিয়া তাকে ভাবিছো দেই অ এই যে পানীবোৰ যে হৈছে যেন দেখিছেনে ভিডিঅ'বোৰ? বৰ দুখ লগা সঁচাকে দেই বাপৰে বাপ। অ চব কি হ'ব মানে আৰু আপোনাৰ এতিয়া ইনভাৰ্টাৰ, ফ্ৰিজ চব মেচিনাৰী বস্তুবোৰ চাগ চাগে বেয়া হৈ যাব ন হয় নে? চব বেয়া হলেই চাগে এইবোৰ ইনভাৰটাৰ-চিনভাৰটাৰ আৰু আপোনাৰ বিচনাৰ ওপৰত পানী বাগৰি ফুৰিছে দেখিছে নে?
আৰু মানে এই পকা ঘৰ বিলাকো দেখিছানে কি ৰূপ
কি ৰূপ লৈছে ৰাম-ৰাম ইমান ধুনীয়া প্ৰতি পটিন-চটিন কটা ঘৰবোৰ হয়নে।
অ ঈশ্বৰ
মানে বৰ দুখ লগা হৈছে এ ৰাম-ৰাম আৰু আপোনাৰ নহয় সেইবোৰ এ এতিয়া পানী শুকোৱাৰ পিছতো মানুহবোৰ বেমাৰ কেনেকুৱা হ'ব সেই
উম
ডেকা মানুহবোৰ একদম চৌকা। তোলৈকে একদম দৰ্জা চৌকাঠলৈকে পানী ধেমালি পানী নে বাৰু ৰাম-ৰাম। বৰ ভয়ংকৰ পানী দেই। সেই তোলে চালে বোলো ভাবো দে আমি বহুত সুখত আছো দেই হয় নে?
আমাৰ জেগাবোৰ।
উম! অ চক এতিয়া তোৰ উম! সিহঁতৰ চাউল পাতৰ পৰা ধৰি গেছ-চেচৰ পৰা ধৰি চববোৰ তলতে আছে। ধৰক ওখ এতিয়া থকাইহে ওখ বস্তুত থব পাৰিছে আৰু পানীত তো সৰহকে নোৱাৰাবিলাকে সৰহককে অহা মানে মই তাকে ভাবিছো মানুহবোৰ
ট্ৰেইনৰ আলি ছিঙিছে সেই-সেইবিলাক ক'বা কি হব কিমান যে ট্ৰেইন-চেইন এইবিলাক চিন্ন হৈ থাকিব।
ইমান দিন ট্ৰেইন-চেইন নচলিব। আৰু চ‌ওক সেই আমাৰ এইফালেও বন্ধ হৈ যাব নি বাৰু?
আমাৰ ফালে বন্ধ নহ'ব নেকি? আকৌ এই ধেমা অঁ! এই ধেমাজি নে ক'বাতো এখন ট্ৰেইনৰ দলং এখন ভঙা নাই জানো?
অঁ! ভাঙিলে নহয় মাজতে সেইখন।
অ, এখন ভাঙিলে।
অ, এই সেইবোকৰ তুলনাত আমাৰ ইয়াত একোৱেই নাই। সেই তেওঁ সিদিনাখন আমাৰ তাত, এই পতককে যে বৰষুণ আহিছিলে যে ৰাতিপুৱা। আজি পাঁচ দিন মানৰ আগত যে বহুত, আপোনাৰ মানে তৎক্ষণত তেওঁ, অ, তত, খতে মানে হেৰি আমাৰ ওচৰ এনেকে হেৰি আহিছিলে, দেই এইটো কি মানুহে এঘৰ মানে, গৰুৱে আল দি থৈ গৈছিলেহি। তপা, তত খনতে, পানী আহিলে মানে, দুটা গৰু আনিব পাৰিলে। জনী, গৰু আনিবই নোৱাৰিলে, মৰি থাকিলে গৰু জনী গম পাইনে, ইমান ডাঙৰ গায়। অ, ইমান ডাঙৰ নহয়, তাৰ পা, মানে মৰি থকাৰ পিছত আমি মানে, এনেকে দলঙৰ ওপৰলৈ গৈছো। নহয়, কেনেকুৱা পানী মই স, মানে আমাৰ তাত মানে ইমান পানী হোৱা এইবাৰহে প্ৰথম দেখিছো, তাৰ পিছতে আপোনাৰ একদম গৰুজনী আনিব মানে নোৱাৰিলেগে, ইমানে হাৰোক কে, পানী আহিলে, আমাৰ তাতে পাহাৰটোৰ ওচৰত। তে, পাহাৰটোৰ পৰা মানে একদম, আপোনাৰ পটক কৈ পানীখিনি গুচি আহে যে।
ব, গৰুজনী কি নো, সুটে উটুৱাই নিলে নে, বালিয়ে পুতি পেলালে।
নহয় বালিয় এ, পুটা নাই, ৰছী লগাই থৈছিলে যেন, সুতে উটাই তাই লৈ, গুচি গ'ল আকৌ। মানে তাই আহিবও নোৱাৰা হ'ল, ইমানেই সুত আহিলে নহয়। সেইখন নদীতে। এই একদম ডাঙৰ গৰু আৰু কৈছো নহয়, পুৱা, মানে গাখীৰ খীৰাই থকা গৰু। হেৰি। তাৰ দুদিনৰ পিছত পোৱালিটো মানে, আমি সেইফালে দি আহিছো আৰু মই মানুহ অলপ এনেকে ৰৈ থকা দেখি ৰৈছো। দলংখনতে ত, মই কি হ'ল সুধিছো, তেতিয়া কৈছে পোৱালিটোৱে, মাক জনীক সেইদিনাখনৰ পৰা ইমান বিচাৰি ফুৰিছে সেইখিনিত আহি। ইমান চিঞৰিছি, গাখীৰ খাই থকা পোৱালি হে।
উম,
তাকে কৈছো দেই, তত খনাতে বানে মানুহক শেষ কৰি দিব পাৰে দেই। ঘৰ- দুৱাৰ, একদম জীৱ-জন্তু।
সেই মানুহ ঘৰে বাৰো সেই পোৱালিটো সেই দৃশ্যটো দেখি কেনেকুৱা দুখ লাগিছে বাৰু।
এই মানে কি, সেই মানুহঘৰ ভতি জাক এটাই চাই গও-চও মানে, ভতিজাক তো, মাক-বাপেক নাই। তাৰপৰা, বৰ মাক হতৰ লগত আছে। নিজে, মানুহ ঘৰ মানে কেয়াৰলেছ এইটো কথা কাৰণে কৈছো, নিজৰ লৰাকেইটা ডাঙৰ, ডাঙৰ এ এতিয়া ভতিজাক টো এবাৰ ট্ৰেইনৰ শ্ৰেণী দেই, মেট্ৰিক দিব। সি, সৰু ল'ৰা মাক-বাপেক উম, দুইটা মৰি থাকিলে, তাপা বৰ্তা, মানে ববৈ লগত থাকে, বৰ্তাকো ঢুকালে, নহয় সি ইমান নে, হেনো এই কাষৰ মানুহজনীয়ে কৈছে, সিয়ে ডিঙি লৈকে সোমাইছে। জানচা গালি পাৰিব গৰুজনী আনিব নোৱাৰিলি, নেকি বুলি। তাপা কাষ মানুহ অ, কাষ মানুহজনীয়ে ইমান চিঞৰিছে অ, তই নানামিবি একো নহয়, গুচি যা, গুচি যা, বুলি। চিঞৰিছে হেনো, ধৰক হেৰি আকৌ তেনেকে সি গৰুজনী বচাবলৈ যাওঁতে তাৰ যদি কিবা এটা হয়, সি মানে আৰু সি ইটো ঘৰত দুজনী গৰু খুলিব পাৰিলে দুটা গৰু সেইজনী যদি মোক- খুলি জানো মোক ধৰ গালি পাৰিব তই কি কৰিছিলি বুলি। সি মানে ইমানে চেষ্টা কৰিছে, কিন্তু সি- পৰা নাই মানে। কাষৰ মানুহজনী ইফালে বুঢ়া বৰষুণ ঢালিয়ে আছে নহয় আৰু। কাষৰ মুখৰ মানুহজনীয়ে মানে খিৰিকি দি দেখি আছে। তাৰ পিছতে তাই গৈ পেলাই- কৈ একদম চাতি এটা লৈ আনো, ঘৰত খবৰ দিছেগে এনেকুৱা তেনেকুৱা হৈছে আপোনালোক আহকচোন বুলি। তেতিয়া ঘৰৰ মানুহ অহালে মানে গৰুজনী মৰিলেই।
এ' আঁহ হেৰিয়ে আঁহ সেইজাক বৰষুণ আমাৰ ইয়াত নাই দিয়া। আজিকালি কি হয় বুলি ভাবিছা তোমালোকৰ সেইখিনিত বহু- বৰষুণ দিছে নহয়, আমাৰ এইখিনিত বৰষুণ নিদিয়ে। এইটো কিবা খণ্ড খণ্ডবৃষ্টি- বুলি কয়, প্ৰকৃতিয়ে খণ্ডবৃষ্টিটো বহুত বেয়া লক্ষণ।
হুম।
উমঁ। উম' এইটোয়ে মানে, আজিকালি বাৰু প্ৰকৃতিয়ে অকণমান লৰচৰ হ'লেই। আৰু প্ৰকৃতিয়ে নো আৰু কিমান সহ্য কৰিব।
সহ্য কৰিব। উম' খুুৰী, আজি অলপ দিনৰ আগত আমাৰ তা'ত এনেকুৱাই বতাহ, বৰষুণ তা'ত সোমোৱা ন' আপোনালোকৰ তা'ত নাই আকৌ। নাই মানে আমাৰ পনা- ঘৰত মানে দাদা ব্ৰইলাৰ ঘৰত আছিলে ব্ৰইলাৰ ঘৰৰ পৰা ঘৰলৈ আহিব নোৱাৰিলে। বৌ- তে ইমান চিঞৰিছে সিহঁতৰ ঘৰটো মানে উৰাই নিছে। সিহঁতৰ ৰুম ইফালে মানে হেৰিখন গোটেই ইফালে দি- তেওঁ চালি তলত মানে গছ পৰিছে। চালি জলোৱা আপোনাৰ হেৰি উৰুৱাই নিছে। এইটো কি এই- টিং পাত উৰুৱাই নিছে, গোহালি ঘৰ এচটা টিং পাত নাই। গৰু বোৰে চিঞৰিছে, আমাৰ ব্ৰইলাৰ ঘৰটো ওচৰতে নহয়। দাদা মানে- সেই ব্ৰইলাৰ ঘৰত দাদাই লোৱাই ব্ৰইলাৰ ঘৰত- থাকিলে। বৌয়ে ছোৱালীয়ে দেউতাই ঘৰত আছিলে মাঁ নাছিলে সেইদিনা। তাৰ পৰা মানে আৰু এনে- কুৱা বতাহ- ধুমুহা, আমাৰ ঘৰৰ পৰা আমাৰ এজন যাও আমাক চিঞৰিছে। আমাৰ মানে এজন দৰ্জাখন খুলি ওলাই যাব পৰা নাই। তাৰ পিছতে আৰু মই হেলমেট এটা দিছো। ক'লো হেলমেট টো পিন্ধা-পিন্ধি দৌৰা, মানে যাতে মূৰত একো নপৰক আৰু হেলমেট- টো পিন্ধি যাওঁক। সেইকাৰণে মানে হেলমেটটো উলিয়াই দিছো ছোৱালীয়ে মই এনেকৈয়ে থাকিম। তেওঁ মানে ছোৱালীয়ে মোৰে ইমানে ভয় লাগে, এ' সেইবা আমাৰ মানে বহুত বিধংস। সি মানে ধ্বংসি নিলে আৰু। মই আও
আমাৰ ইয়াত নাই অহা, আমাৰ ইয়াত সেই বতাহো নাই, সেই বৰষুণো নাই।
মই-মই আপোনালোকৰ তা'ত হৈছে বুলি মোৰ ঘৰত কিমান চিন্তা লাগিছে মই বোলো ঘৰত দাদাও নাই। এই ঘৰত যদি হৈছে, কি হৈছে, সেয়া বৰষুণে মানে আমাৰ ঘৰ বতাহে উৰুৱাই নিয়াটো খাটাং। তাক উৰুৱাই নিবই মানে। তাৰ পৰা ইমান চিন্তা লাগিছে মই মানে- হেৰি ফোন কৰিছো দাদাই তেতিয়া ফোন কৰিছে মই কান্দিছো আৰু এনেকুৱা হৈছে আমাৰ ইয়াত মানে। গোটেই শেষ কৰি দিছে মানুহক। তাৰ পিছতে সি মানে ঘৰলে ফোন কৰিছে। এই ঘৰত আমা তা'ত আমাৰ মানে তাত বতাহ নাই কি কৈছে আমা, তাত নাই তহঁত ভালকে থাক ইহতে আহিছে মই তাকে ভাবিছো ইমান ডাঙৰ ব, যাক এই সেইটোৱে এই ইলেকশনৰ আগে আগে আছিল, সি ই চাইডটোত মানে ইমানে ধ্বংসী দিছিলে নহয়, আপুনি মানে বিচুটি খাব!
অঁ, সেই তেতিয়াই পথালে, পাহাৰক সেই হেৰি অনুষ্ঠানৰ দিনা নি বা ও,
অ অনুষ্ঠানৰ দিনা অ সেইদিনা আমাৰাকৰ ফালে নাই আকৌ ইমান বৰ পথা
নাই নাই ন
হয়নে অ আমাৰ তাত মানে কিমান এই পথালি পাহাৰ যে ভাওনা সমাৰো আছিলে যে এই অনুষ্ঠানৰ দিনত
বৰষুণ এতিয়া তুমি কোৱা বৰষুণ জাকো আমাৰ ইয়াত নাই কিন্তু সেইদিনাখন আকৌ তুমি প ৰাতি বৰষুণ চৰষুণো নাই ৰাতিপুৱা এনেই চি চিপকে বৰষুণ দিছে মানে কি চোতালখন সাৰিবলে ল সেইখন বৰষুত সেই তেনেকুৱা বৰষুণ কিন্তু ৰাতিপুৱা গেট খুলিছো গিল খুলিছো দেখোন একেবাৰে গোটেই পানী নহয় আগফালে ৰাতিপুৱা ইমান বৰষুণ চষুণ, অঁ
আ আমাৰ তাত যে জেগাতটো ওখ আমাৰ তাত যেনিবা পানী হ'লেও বেছি, এইফালে গুচি আহে যে সেই আমাৰ এটা পানীতটো মানে ইয়াত পাই গৈছেহি, সেইটো কথা আকৌ সেইকাৰণে আপোনাল আকৌ পিছদিনা পানী দেখিছে মানে এইটোয়ে, তাত বৰষুণ দিছে ইয়াত নাই এনেকুৱা দেখিছে নে,